স্কুলত গৈছিলি আজি?
বৰ্তমানটো বত, নাই, নাই যোৱা মই আজি। কিবা তুমি, তুমি গৈছিলা নেকি?
অ, বৰ্তমান চামাৰ চও মই জামান মানে অলপ আজি তাৰমানে ডিপ্ৰেশ্যনত গ'লো না আজি।
অ', অ'।
এইটো কাৰণে তাৰমানে।
অ', তুমি পাহৰি গৈছিলা নেকি?
অ', অ'। এই যিটো হোমৱৰ্ক, হোমৱৰ্ক দিছে হা। সেইবোৰ কৰিলানে নাই?
অ', সেইবোৰ মানে অকমান, অকমান চাই আছো আৰু মানে বৰ্তমান টিউশ্যনও কৰি আছো নহয়। তিচনো লৈছো নহয়, মানে মই কৰাইহে আছোঁ।
অ', টিশ্যন, অ', টিশ্যন কৰি আছা তুমি? কোনটো ক্লাছৰ কৰি আছা এতিয়া?
এ কিবা কিবা বিলাক ছেভেন, এইট, নাইন, নাইনক লৈকে, অ', ছেভেন, এইট লৈকে আৰু ইপিনে ধৰ কিবা বিলাক।
ঠিকে আছে। ঠিকে আছে। ঠিক আছে। পইচাটো, পইচাটো পোৱা তুমি এতিয়া না? পইচাটো পাই আছা এতিয়া তুমি? অ'।
ইমান মানে, বাহিৰত যোৱা মানে ঘুৰিব, ফুৰিব ইমানো ইন্টাৰেষ্টো নাই নহয়। সেইটোৰ কাৰণে ভাবিলোঁ যে এই টিউশচন, টিউশচনকে পঢ়াও বুলি গাঁৱৰ। ল'ৰা-ছোৱালী বিলাকক সেইটোয়ে।
নাই, ঠিকে আছে। ঠিক আছে। পঢ়াব লাগে, পঢ়াব লাগে। তাৰমানে এইবোৰত আজিকালি লৰা ছ সৰু সৰু লৰা সৰু লৰা ছোৱালীবোৰ যিবোৰ আছে না সেইবোৰতো সৰুতে শিক শিক্ষা দিলে তাৰমানে সিহঁতে ডাঙৰ ডাঙৰ হলে আৰু ভালকে শিক্ষা পাব তাৰ মানে আৰু বুজিছা সেইটো।
অ', সেইটোয়েতো মানে বৰ্তমান মানে যুগত মানে যিমান যি দেখা গৈছে মানে এই মবাইল এইবিলাক ওলাই পেলাই মানে বহুত ল'ৰা ছোৱালীয়ে মানে গাতে নিদিয়া হৈ গৈছে মানে পঢ়া শুনা
আপোনাৰ আজিকালি ল'ৰা ছোৱালী তাৰ মানে মবাইল হয় এইটো কথা হয় যিটো কভিড নাইনটিনটো পৰিছে না কভিড পৰা লৰা ছোৱালীবোৰ একদম বৰবাদ হৈ গৈছে। আমিনো বেয়া হৈ যা আমি এনে বেয়া হৈ গৈছিলো এতিয়া তেতিয়া আৰু এতিয়াতো অকণমান অলপ তাৰমানে কি ইম্প্ৰুভ কৰিলো আৰু আগত নিচিনা অলপ। ফ্ৰমত আহিলো এতিয়া কিন্তু যেতিয়া কভিড এদিনৰ সময়ত তেতিয়া, তেতিয়া এটা গেম আছিলে বুজিছে না ফ্ৰী ফায়াৰ গেমটো
অ।
এইটো তাৰমানে বহুত বহুত ল'ৰা মান তাৰমানে এক ব্ৰেন খাই দিছে এইটো একদম।
অ', মানে সেইটো মানে তেতিয়া মানে খেলিছিলে মানে চবে ছাগে।
অ', বহুতে ময়ো খেলিছিলোঁ এইটো গেমটো।
অ', তাৰপিছত মানে বাদ দিলা এতিয়া?
অ', এতিয়া বাদ দিলো আৰু এতিয়া এতিয়া নহ নেখেলোঁ আৰু তাৰমানে লাইফৰ কথা লাইফৰ চিন্তা আহি গেল। এ গেম খেলি একো লাভ নাই আৰু এতিয়া গেম খেলি নু কি কেইজনে কি কৰে তাৰমানে ভাল এই গেমৰ প্ৰভাৱ কি আছে? গেমৰো এটা তাৰ মানে লাইফ আছে যদি তুমি ভালকে খেলা ভালকে কি কৰা শিকা আমাৰতো সেনেকুৱা ফেচিলিতি নাই না আমাক আমাক সেনেকুৱা চাপৰ্ট নকৰে ঘৰৰ পৰা। কোনেনো এনকে ঘৰৰ পৰা ছাপৰ্ট কৰিব যে গেম খেলিব ল'ৰাটো, সিহঁতক ছাপৰ্ট কৰিব লাগে এইটো ছাপৰ্ট নকৰে ঘৰৰ পৰা আমাক। কেতিয়াও ছাপৰ্ট নকৰে এইটো এনেকে তোমাকো ছাপৰ্ট নকৰে এইটো কথা।
উম, অ', নকৰে নকৰে মানে মা দেউতা মানে সেইবিলাক নাজানে ন' সেই এনেকে তে সিহঁতে ভাবে মানে অকল খালি মানে গেম খেলিলে মানে অকল মানে নিজৰ লাইফটোৱে মানে বৰবাত হয় সেইটোৱে ভাবে মানে।
অ', যোন তাৰমানে আজিকালি আমাৰতো আৰু আমাৰ যি আমাৰ যেনেকুৱা গাঁৱলীয়া লাইফৰ গাঁৱলীয়া মানুহবোৰ গাঁৱলীয়া মানুহবোৰ তাৰমানে তাহাৰ মাইণ্ডত তাৰমানে এইবোৰ বেলেগ গেম খেলিলে যে ভাল হ'ব ল'ৰা ছোৱীবোৰ নায়েই মাথাত খালি এটাই আছে যে মাথাত ভালকে ৰাতিপুৱা কিতাপ পঢ়িব লাগিব ৰা সন্ধিয়া কিতাপ পঢ়িব লাগিব। স্কুলত যাব লাগিব ভালকে যাব লাগব' স্কুল ভালকে পঢ়িব লাগব' সেইখিনিয়ে বুজিছা ভালকে পঢ়িব চাকৰি ল'ব লাগে সেইখিনিয়ে তাৰমানে আমাৰ গাঁৱলীয়া মানুহৰ মাইণ্ডত একদম সোমাই গৈছে এইটো কথা।
উম, সেইটো সেইটোয়ে মানে আৰু উম, মানে সেইটোয়ে মানে পৰিৱেশটো মানে সেইটোয়ে সেনেকুৱাই হৈ গৈছে।
আৰু আৰু কথাটো কিয় নহব? আৰু কথাটো আৰু কথাটো কিয় নহ'ব বুজিছা নে কথাটো তাৰ মানে আমাৰ এনেকুৱা গাঁৱলীয়া মানুহৰ গাঁৱলীয়া ল'ৰা ছোৱালীয়ে কোনো যে নাই যে এনে গেম খেলি এটা ডাঙৰ মানুহ হৈছে বা, কি হৈছে এনেকুৱা এতিয়া প্ৰুভ দেখাবই পোৱা নাই। শিকিলে সিহঁতে দেখিলে নে শিকিব দেখিলে না বুজিব সিহঁতে অ', গেম খেলিও এটা লাইফ আছে গেমৰো এটা লাইফ আছে কি আছে এনেহেন কথা আৰু এতিয়া প্ৰুফ দে দেখাবই পাৰা নাই আমাৰ গাঁৱৰ গাঁৱৰ ছোৱালীবোৰ গেম খেলি
এই কেনেকে প্ৰুফ দেখুৱাও মানে এ, ঘৰৰ পৰাতো এনেকে চাপৰ্ট পাব লাগিব ন
চাপত সেইটোয়েটোয়ে না এতিয়া এতিয়া এতিয়া কোনোবা ল'ৰাই যদি এতিয়া কোনোবা ল'ৰাই যদি ভালকে নিজশ্ব ভন্তে ভালকে খেলি জুলি যুদি অলপ ভাল পৰ্ফমেন ভাল প্ৰুফ এটা দেখায় তেতিয়াহ'লেহে গাঁৱৰ মানুহে বিশ্বাস কৰিব এতিয়াও দেখাৱাই পাৰা না দেখিলেহে টো গাঁৱৰ মানু ডাঙ মানুহে বিশ্বাস কৰিব না এই কথাটো।
উম, এতিয়া মানে চাপৰ্ট কৰিব সিহঁতে।
এনে এনেটো বিশ্বাস নকৰে গাঁৱৰ মানুহে এইবোৰ কথা।
উম এ, নকৰে মানে গাঁৱৰ মানে পৰিৱেশটোয়ে মানে সেনেকুৱা। মানে এটাত মানে লাগি গ'লে মানে, এই সেনেকুৱাই মানে লাগে। ত' বৰ্তমান কি কৰি আছা এতিয়া?
বৰ্তমান মানে মই এইবোৰে অলপ গাঁৱল গাঁৱতে আৰু অকমান আছোঁ এনে আ। চলি ফুৰি কি কৰিবি আৰু কাম বন নাই আৰু
উম মানে অ', গা গা মানে গৰমো বহুত দিছে ন।
আৰে গৰমৰটো কথাটো নকবি বৰ্তমান কিমানকে যায় বৰ্তমান থাৰ্টি থ্ৰী, থাৰ্টি টু ইমান যায় আগতেতো এনেকুৱা যোৱাই নাছিল আৰু ৰেড জনটো যেতিয়া ৰেড জন ত' আমাৰ অসম আমাৰ ভাৰতত বেয়াকে পৰিলে না ৰেডজো ৰেড জোনটো গম পোৱা নাই নি তুমি এইটো?
উম, মানে গম পোৱা না মই এইটো মানে চোৱা নাই।
এই এ, এতিয়া এ, আমাৰ কি ৰেড জোনটো আমাৰ ভাৰতত পৰিছে আৰু কবা ইণ্ডোনেছিয়া নে কতবা ইয়াতে সেইবো বেলেগত বেলে বাহিৰ দেশতো পৰিছে বাহিৰ দেশৰ ৰাচ বোৰ কেনেকুৱা হৈছে বুছ না একদম যেতিয়া যেগিলা আলকাত্ৰৰা আছে আলকাত্ৰৰা ৰাস্তা যি বানাই, সেইবোৰ একদম মানে গলি গৈছে বুজিছা।
অ', মানে কেনেকৈ গৰ্ব নহয়? গৰম নহ'ব কোৱাচোন, এইবাৰ মানে এনেকে প্ৰাকৃতিক মানে গছ বিলাক ইমান কাটি আছে পাহাৰ গছ বিলাক।
অ', এইটো দেখি আছোঁ বাৰু দেখি আছোঁ এইটো।
আৰে আৰে
উ, ই এইটো এইটো কোনটো লো যিটো যিবোৰ লোকেল ভাটা আছে না অ', যিবো লোকেল ভাৰ্টা আছে না এইটো কিন্তু একদম পৰিৱেশৰ পৰিৱেশত কোনো বহুত প্ৰভাৱ পৰি আছে লোকেল ভাতাটো আমাৰ। বহুত প্ৰভাৱ পৰিছে একদম কেয়াকে প্ৰভাৱ পৰিছে। তুমি এটা ভাতা দিবা ভাত এটা ভাতা দিলে তুমি কেই কেইটা দ দহডাল মান গাছ লাগে।
উম, দচদা
এটা ভাতাত দচডাল মান গাজ লাগে তাতে আৰু কয়লা লাগিব আৰু বেলেগ বস্তু লাগিব।
এতিয়া আৰু মানে কোম্পানীও হৈছে না এই গাঁও আমাৰ গাঁও অঞ্চলৰ বিলাকত।
অ', তহঁ তহঁতৰ ফালে বোলে কোম্পানী এটা বহিলে না?
এ, এটা মানে এটাই এটা ফাষ্টত এটো এটা বহিছিলে এই তিয়া মানে বহুত হ'ল মানে চাৰি পাঁচখন হ'লেই চাগে। উম চাৰিশচ মাহ চাৰি পাঁচখন মান হ'ল।
কোম্পানী ভাল পচ এ, চাবিচোন এটা।
অ', হ'ব দিয়া। চাম মানে, এনেকে গাঁৱৰ বিলাকটো যায়ে আছে, কিন্তু মানে এ কিবাই কৰি আছে তেওঁ। এনেকে মানে এই পঢ়া শুনা ল'ৰা- ছোৱালী বিলাক থকাও মানে, সেই সিহঁতে মানে সেনেকে কৰি আছে। ভাল পোষ্ট মানে পোৱাই নাই। ভাল আৰু সেইবোৰ মানে কণ্টেক্ট কৰিলে মানে, কিবাবিলাকক ক'ব লাগিব নহয়।
মই তাৰমানে বৰ্তমান এ বৰ্তমান এনেই আছ না। মই ভাবিছো কি অলপ কামটো কৰি লওঁ, অলপ পইচাটো পইচাবোৰ কৰি হাতত জমাই লওঁ, এনেকা ভাবিছিলোঁ অলপ।
উম- উম, কলেজটো মানে বন্ধ
পঢ়া মানে হ'ল মোৰ, হ'ল- হ'ল ডিগ্ৰী কমপ্লিট হৈ গ'ল।
অ, ' এতিয়া কিবা নপঢ়া নেকি, এমে নপঢ়া?
এ এইবোৰ বাদ দিছো আৰু। এনেও ঘৰৰ চলাব নোৱাৰে আৰু, ঘৰৰ তাৰ মানে প্ৰব্লেম হৈছে বহুত।
অ, ফাইনেন্ঞ্চিয়েল প্ৰব্লেম হৈ আছে।
অ, ফাইনেঞ্চিয়েল প্ৰব্লেম হৈ আছে। এইটো কাৰণে ভাবিছো কি এতিয়া নিজৰ নিজে অলপ ৰাস্তা ধৰিব লাগিব, নিজৰ কাৰণে, পইচা পাতি অলপ গঢ়ি লওঁ।
মানে অ, আমাৰ মানে কিবা মানুহখিনি মানে, সেনেকুৱাই মানে, ফাইনেন্ঞ্চিয়েল প্ৰব্লেমে বহুত হয়। গম পাইছানে? তুমি যদি এতিয়া যদি, কিবা কাম যদি, কৰিব বিচৰা মানে নাপাবাই, সেইটো কাম কৰিব।
নাপাবা মানে একদম চাপৰ্ট নকৰেই, বুজিছা গাঁৱলীয়া মানুহ গাঁৱলীয়া তাৰমানে বা গাঁৱলীয়া মানুহ তাত অকমান এইটো বিশ্বাসটো বহুত কম আছে, বুজিছা না?
উম- উম।
যি ল'ৰা- ছোৱালী ভাল, ডাঙৰ কৰিব, কিবা কৰিব, এইবোৰ আৰু তাতে সিহঁতে ভাবে কি যে, এই নোৱাৰিব সিহঁতে, নোৱাৰিব, খালি নোৱাৰিব, ভাবে বুজিছা না। মানুহ নোৱাৰা কাম কি আছে কচোন? মানুহ যি ইচ্ছা কৰিলে, সকলোবোৰ কৰিব পাৰে। কিন্তু- কিন্তু চাপৰ্টটো লাগিব না। চাপৰ্টটো কৰিব লাগিব ঘৰৰ পৰা।
অ, সিহঁতক মানে অকল মানে, চাকৰিহে লাগে মানে, ঘৰৰ ল'ৰা- ছো ৱালী বিলাকৰ, কাৰণে মানে অকল চাকৰি হলেহে মানে সিহঁত
অ- অ- অ, এই কথাটো হয়, সঁচা- সঁচা কথা এইটো তুমি যিটো কথা ক'লা না একদম সচ সঁচা কথা, এইটো একদম।
উম।
বাস্তৱিক সঁচা এইটো, আমাৰ ইয়াতে বহুত চলিছে এইটো কথা। এইটো কথা মানে, ঘটনা এটা এইটো বুজিছা না, পঢ়া শুনা কৰি চাকৰি এটা লাগিবই।
প্ৰব্লেম।
নাই পঢ়া শুনা এতিয়া চাকৰি কাৰণে নহয়, পঢ়া শুনা তুমি এতিয়া ভালকে চলিবৰ কাৰণে, ভাল- ভালকে জীৱনটো চলি চলিব কাৰেনেহে এতিয়া পঢ়া শুনা কৰা হয়। বুজিছা?
উম।
মান আমাৰ মানে ভাবে কি পঢ়াশুনা কৰিলা চাকৰি এটা লাগে।
উম, মানে গাঁৱৰ মানুহ বিলাকে আৰু মানে মা দেউতাহঁতে ভাবে যে, মানে পঢ়া শুনা কৰিলে মানে চাকৰি মানে পাবই লাগিব। আৰু মানে তেতিয়াহে মানে, তোমাৰ জীৱনটো মানে ভাল হ'ব আৰু কি। সেই তেনেকুৱাই ভাবে।
ত, ' মা অতি আমাৰ ভুল না, আমাৰ গাঁৱলীয়া মানুহৰ বহুত ভুল।
উম।
কি কৰিব এতিয়া, কি কৰিম আৰু এতিয়া, গাঁৱলীয়া গাঁৱলীয়া জেগাত জন্ম গ্ৰহণ কৰিছো। এইটোতো চলিবই লাগিব হয় নে নাই?
উম।
এইটোতো তুমি বাধা দিব নোৱাৰা বাধা মানে তুমিতো বদলাব নোৱাৰা না এইটো কথাটো এইটো কিটো।
উম।
ওলাব পাৰিবি তুমি যেতিয়া কি অলপ অকমান তুমি ভাল অঁ-অঁ, তেতিয়া পাৰিম, তেতিয়া পাৰিম কিন্তু এতিয়া নোৱাৰিম না।
অঁ! এতিয়া-এতিয়া কি কি অকল এতিয়া মানে একোৱেই নাই হাতত সেইটো কাৰণে নোৱাৰো ন। সেইটো কাৰণেহে নোৱাৰা তেতিয়াহ'লে ধৰ
এইটোৱেই ভাবিছো মই। হেল্ল'! হেল্ল'! হেল্লো শুনি আছে? যাই আছে আৱাজ যাই আছে না?
অঁ আৱাজ আহি আছে তোমাৰ। কোৱা? অঁ!
হেল্ল'!
অঁ! হেল্ল'?
হেল্ল' শুনি আছ না?
অঁ! শুনি আছো মই।
অ পিছে কি পিছে কি কৈছিলোঁ মই এতিয়া এতিয়াই তোমাক কি কৈছিলোঁ পাহৰি গলোঁ কথাবোৰ। এই একদম মাথা একদম অ! গণ্ডগোল হৈ গৈছে মাথা বুজিছা না?
অঁ! মানে বৰ্তমান বহুত প্ৰেচাৰত আছা নেকি তুমি?
অঁ একদম বা মাথা তাৰমানে কামে নকৰা হৈছে একদম। ইফালে, ইফালে চিন্তা, ইফালে পেছাৰ, সিফালে পেছাৰ এ বহুত
ঘৰত মানে বহুত কাম আছে চা বা বহুত কাম কৰি আছে চাগে সেইটো কাৰণে এনেকুৱা হৈ আছে।
নাই কথাটো ক'লো যে মই ফাইনেন্সিয়েল প্ৰব্লেম অলপ চলি আছে।
উম।
সেইটোৰ কাৰণে তাৰমানে মে-মেনেজ কৰিব লাগে অঁ সকলো বস্তু। সকলো বস্তু মেনেজ কৰিব লাগে না।
উম-উম। অকলে মানে-মানে বৰ্তমান মানে তুমিয়ে ঘৰটো মানে চলাই আছা মানে সেনেকুৱা হৈ আছে বৰ্তমান?
এনেকুৱা হোৱা নাই ৰ এতিয়া মই-মই কেনেকৈ চলাম মই পঢ়ি আছিলোঁ। এতিয়া কমপ্লিট হ'ল হে মোৰ গ্ৰেজুৱেট।
উম! এতিয়া নে কমপ্লিট হ'ল?
অঁ! কমপ্লিট হ'ল মোৰ এতিয়া।
অঁ-অঁ! হাতত কিবা কাম আছে নে?
কাম মানে এতিয়া নাই মই বেলেগ এটা যে গভমেন্ট জবৰ কাৰণে প্ৰিপেৰেচন কৰি আছিলোঁ। কৰি আছিলোঁ মানে আছোঁ এতিয়াও।
অঁ! অঁ! মানে দিছিলা নে নাই?
আগতে মই এবাৰ দিলোঁ এডিআৰিড তাৰমানে থাৰ্ট গ্ৰেটত দিলোঁ হা। সেইটোত-সেইটোত তাৰমানে নোৱাৰিলোঁ তেতিয়া পিছত দিলো আৰু ফৰ গ্ৰেড। ফৰ গ্ৰেড সেইটোতো নোৱাৰা নহ'ল। পিছত দিলোঁ আছাম পুলিচত দিলোঁ এইটোটো নহ'ল। এতিয়াৰ দিয়াৰ বেগ বিশেষ একো দিয়া নাই এতিয়াৰ। হেল্লো! হেল্ল'! হেল্ল'?